হেল্ল, অহ, শুনিছা নাই?
উম, শুনিছোঁ। মোৰ মাতটো শুনিছা নে?
উম, শুনিছোঁ, শুনিছোঁ কি কৰিছা?
এয়া তোমাৰ ভাত-পানী খালো, খাই বৈ তোমাৰ এনেকুৱা গৰম উঠিছে। তোমাক কৈছোঁ নহয়, ঘৰৰ ভিতৰত সোমাই থাকিব পৰা নাই, ফেন চলাইও শান্তি পোৱা নাই।
অ, অ, অ, তাকে বহুত গৰম হৈছে আকৌ দেই। ভালে কৰিছা, ভালে কৰিছা। বাকী ভাত-পানী খালা নে নাই?
উম, ভাত-পানীয়ে অকমান আগত খাই উঠিছোঁ।
অ, অ, অ, বাকি খবৰ খাতি?
উম, খবৰ খাতি এয়াই আৰু গৰম জি, চাতহে। কিনো খবৰ কবা।
উম, সেইটো হয় বাৰু। গৰমটো এতিয়া পৰিছে আৰু কি ক'বা, আ, একেবাৰে মোৰভাগৰ ৰুমটোলেতো আৰু সোমাব নোৱাৰি। মানে ঘৰটো চাপৰ যে।
উম,
সেইটো কাৰণে আমাৰতো আৰু গৰম মানে তোমাৰ একেবাৰে মাথা-চাথা বেয়া হৈ যায়।
অ,
আৰু কাৰেন্ট গ'লে তো, থাকিবই নোৱাৰি আৰু মই কৈছোঁ নহয়।
উম, উম,
তাকে এতিয়া সেইটো অৱস্থা, তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা যে। কিবা কাম আছিলে নে, কিনো?
এয়া, ফোন কৰিলে মানে কি কম আৰু তোমাৰ এ, এইবিলাক কাম-কাজত লাগি আছো। সময়ো পোৱা নাই, এইকেইদিন তাৰপা মই বোলো আজি দেওবাৰ দিনতো পাইছো, তা তোমালৈকে ফোন এটা কৰোঁ, বহুত দিন ফোনো কৰা নাই খবৰ-খাতিও লওঁ। উম, এ, তোমাৰ লগত ধৰা বিষয় এটাৰ কথাও আলোচনা কৰিবলগীয়া আছিলে, সেইকাৰণে বোলোঁ ফোনটোকে কৰোঁ।
অ, অ, কি বিষয় বা?
এই কি বিষয় মানে, এতিয়া ধৰা কি হৈছে এই এতিয়া আমাৰ গাঁও অঞ্চলতে হ'ওক বা চহৰ অঞ্চলত এই আমি চহৰ অঞ্চলৰ কথা বেছি নকওঁ বাৰু, কাৰণ আমি চহৰ বিলাকত কিছু, কিছু, জেগাতহে সৰু সৰু গাওঁ বিলাক দেখিবলৈ পাওঁ। এতিয়া যদি, আমাৰ ডাইৰেক্ট যদি আমি গ্ৰাম্য অঞ্চলৰ কথা কওঁ, আমাৰ গাঁওবিলাকৰ কথা কওঁ, আমাৰ গাঁওখন আচলতে এখন সমাজৰ দ্বাৰা পৰিচালিত হয়, নহয় নে?
হয়, নিশ্চয় নিশ্চয়।
উম এতিয়া কি হয় এই সমাজ এখন মানে ধৰা আজিকালি কি হয় এই গাঁও অঞ্চলত সমাজ বোৰ বিভিন্ন ধৰণে মানে পিছ পৰি থাকে। আচলতে আমি ধৰা এই সমাজ এখনক উন্নতি কৰিবৰ কাৰণে মানে ধৰা কি কি কৰিব পাৰোঁ। সেই বিষয়ে মানে তোমাৰ লগত কথা পাতিম বুলি ফোন লগাইছিলো।
উম একদম ভালেই বিষয়টো বাৰু ভালেই বাৰু দেই। ভাল পাইছোঁ মই বিষয়টো। তাকে আ কোৱাচোন বাৰু কি আৰম্ভ কৰিবা এতিয়া?
উম তাকে ধৰা এতিয়া আমি যদি গাঁও অঞ্চলত চাওঁ ভালদৰে আমাৰ গাঁও অঞ্চলৰ কি হয় কিছুমান লৰা ছোৱালী তেওঁলোকে কি হয় বিদ্যালয়ত নাম ভৰ্তি কৰোৱাটো কৰাই, মানে তেওঁলোকৰ মাক দেউতাকে কিন্তু তাৰ বিপৰীতে কি হয় সেই ল'ৰা ছোৱালী বিলাকে ধৰা আৰু গাঁও অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰী সকলেও ইমান ধৰা দায়বদ্ধ নহয়। তেওঁলোকক তেওঁলোকক আচলতে মই দুখ নিদিওঁ কিন্তু কি হয় তেওঁলোকৰ পাঠদানৰ যিটো পদ্ধতি সেইটো আচলতে বৰ এটা উন্নত নহয়। মানে আগৰ দিনৰ নিচিনাকে পাঠদান কৰাই কিন্তু বৰ্তমান সময়ত কি হৈছে যিহেতু যুগটো উন্নত হৈ হৈ আহি আছে, এই তেনে ক্ষেত্ৰত মানে কি হয় বৰ্তমান যুগত এই আমাৰ যিসকল নতুন নতুন মানে সৰু সৰু ল'ৰা ছোৱালী ছা ত্ৰ ছাত্ৰী, তেওঁলোকৰ কি হয় এনে ধৰণে পাঠদান কৰিলে মানে কিছুমান কথা তেওঁলোকে বুজি নাপাবও পাৰে। আচলতে আমি তেনে ক্ষেত্ৰত যদি চাওঁ আমি সেই ল'ৰা ছোৱালী খিনি কি কি বুজি পোৱা নাই সেই সেইবিলা কৰ মানে যিসকল যোগ্য লোক যিসকলে পাঠদান কৰাব পাৰে, বা ধৰা এতিয়া আমিয়ে হওঁক আমি ইংলিছটো ভালকে মানে ক'ব পাৰো বুজি পাওঁ, সেই তেওঁলোকক কি কৰিব পাৰো আমাৰ ঘৰতে ধৰা এটা ধুনীয়াকে জেগা বাছি ললো। ঘৰতে জেগা এটা বাচি লৈ লাহেকে আমি ধৰা টেবুল বেঞ্চ দুখন দি পেলাই মইও তাতে চকী এখন পাৰি বহি ললো। তাৰপিছত সেই যিখিনি সৰু সৰু ল'ৰা ছোৱালীয়ে তোমাৰ কিছুমান কথা বুজি নাপায়। মানে তেওঁলোকে যিটো বস্তু বুজি নাপায় তেওঁলোকক আমি ঘৰতে বিনামূলীয়াকৈ যদি আমি সেইখিনি পঢ়াও। মানে আচলতে টিউচন চিষ্টেম আচলতে কাৰণ, কি হয় এ পিতৃ মা- তৃয়ে এতিয়া তেওঁলোকক ধৰা দিনটো হাজিৰা কৰি কাম বন কৰি স্কুলত এডমিচন দিছে। তাৰপিছত ধৰা তেওঁওলোকৰ টিউচন এটা দিবলৈ সমৰ্থ নাথাকিবও পাৰে। অঁ তেওঁলোকে কি হয় দু মানে দু বেলা দুসাঁজ খাব পৰাকে তেওঁলোকে মানে ধৰা ইনকামটো কৰি আছে। তাৰপিছত মানে কিছুমান লোকে মানে অসুবিধাৰ সন্মুখীন হয় ন, ছাত্ৰ ছাত্ৰীক এনেকে পঢ়াবলৈ। সেই তেনে ক্ষেত্ৰত মানে, যিসকল ছাত্ৰ ছাত্ৰী পঢ়াৰ ক্ষেত্ৰত মানে আগ্ৰহী তেওঁলোকক যদি আমি ধৰা এনেকে ঘৰতে আমি বিনামূলীয়া এটা পাঠদান দিব পাৰো। মানে ধৰা। কিছুমান চাব্জেক্ট বুজি পোৱা নাই বা ইংলিছতো তেওঁলোকে বুজি পোৱা নাই আমি ঘৰতে মাতি তেওঁলোকক সেইটো পঢ়াব পাৰো আমি বুজাব পাৰো বা তেওঁলোকে কেনে ধৰণে বুজালে বুজি পাই, সেইটো তেওঁলোকৰ পৰা জানি লৈ আমি সেই পদ্ধতিৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব পাৰো। আৰু তাৰ লগতে কি হয় ব ৰ্তমান আমাৰতো ডিজিটেল যিসমূহ স্মাৰ্টফোন। সেই স্মাৰ্ট ফোনসমূহ সকলোৰে হাতত আছে। কিন্তু কি হয় আমাৰ গাওঁ - লৰা কিছুমান লোকসকলৰ কি হয় মোবাইলটো নামতহে লৈ আছে। কিন্তু তাৰ ব্যৱহাৰ সমূহ সঠিক ভাৱে নাজানে। সেই তেওঁওলোকক আমি কি কৰিব পাৰো। আমি ধৰা অ'নলাইন বেংকিং, তাৰপিছত ধৰা বিভিন্ন ধৰণৰ বুকিং চিষ্টেম, মানে ধৰা তেওঁলোকৰ- এই গাঁও এখনৰ পৰা ধৰা ক'ৰবাৰ চহৰলৈ ইমাৰ্জেঞ্চি ডক্তৰৰ কিবা কামত যেনিবা যাব লগগীয়া হ'ল বা চিকিৎসাৰ ক্ষেত্ৰত। আমি তেওঁলোকক ধৰা শিকাই দিব পাৰো যে মোবাইলত এনে ধৰণেও আমি বাছৰ টিকেট বা ট্ৰেইনৰ টিকেট আমি বুকিং কৰিব পাৰো। বা তেওঁলোকক আমি ধুনীয়াকে শিকাই দিব পাৰো যে এনেধৰণে অনলাইন বেংকিং কৰা হয়। যাৰ ফলত কি হয় আমাৰ সমাজত তুলনামূলক ভাৱে প্ৰভাৱ পৰা দেখা যায়। যে সমাজখন উন্নতিৰ দিশে এনে ধৰণে আগবাঢ়িব। আৰু লগতে কি হয় এই কিছুমান মানে বৰ বেছি দুখীয়া মানুহ থাকে ন গাঁৱত। এতিয়া গাওঁ বিলাকত দেখা যায় কিছুমান ঘৰৰ একেবাৰে অৱস্থা বেয়া। সে তেওঁলোকক আমি কি কৰিব পাৰো ধৰা মানে আমি বুলিয়ে নহয় হয়ঁ আচলতে যিসকল যোগ্য। তেনে ক্ষেত্ৰৰ বাবে তেনে কামৰ বাবে তেওঁলোকে ধুনীয়াকৈ- কি কৰিব পাৰে সেই তেওঁলোকক, মানে যিসকল দুখীয়া লোক আছে। আমি তেওঁলোকক ধুনীয়াক কৈ ধৰা বিনামূলীয়াকৈ আমি যিখিনি পাৰো সেইখিনি সহায় কৰিবলৈ মানে বিচাৰিব লাগে। ধৰা তেওঁলোকৰ দুবেলা দুসাঁজ খাবলৈ তেওঁলোকৰ বৰ কষ্ট বা- তেওঁলোকে অসমৰ্থ। সেই তেনেক্ষ্ষেত্ৰত আমি কি কৰিব পাৰো তেওঁলোকক এটা মানে সামান্য পৰিমণৰ হলেওঁ তেওঁলোকৰ খাদ্য বস্তু টো আমি যোগান ধৰিব পাৰো, যাৰ ফলত কি হ'ব আমাৰ সমাজখন উন্নতিৰ দিশে আগবাঢ়িব। এইবিলাক আচলতে উন্নতিৰ দিশে আগবঢ়াই- এটা এটা খোজ এ তাৰ লগত ততে আৰু বিভিন্ন কথা আছে। বিভিন্ন ধৰণৰ আমি কাম কৰিব পাৰো সমাজ উন্নতিৰ বাবে।
নিশ্চয় নিশ্চয়। তুমি ব ভাল কথাাই কৈছা দেই বাৰু, এতিয়া তোমাৰ এতিয়া এক এক কথাত চাবলৈ গ'লে কি গম পাইছা নাই। এতিয়া আমাৰ এতিয়া যিখন সমাজ, সমাজখন কিন্তু বহুত পিছুৱাই আছে কিন্তু গম পাইছা নাই।
পিছুৱাই আছে হয়।
এতিয়া সেই তুমি বহুত কথা কৈছা। আমি কেনেধৰণে ধৰি লোৱা সমাজখনক আমি উন্নত কৰিব পাৰোঁ হয়ঁ নহয়।
উমঁ উমঁ হয়।
এতিয়া আৰু কিছুমান হেৰি আছে গম পাইছে নে এতিয়া ধৰি লোৱা মই সেইদিনাখন কি কৰিছো গম পাইছানে?
অঁ!
তোমাৰ সমাজখনে ধৰি লোৱা সেই তেনেকুৱা ধৰণৰ কিছুমান তুমি পদক্ষেপ যিখিনি কথা কৈছা। সেইখিন সেইখিনিতো ধৰি লোৱা কিছুমানৰ কিছুমানত প্ৰয়োগ কৰিছে।
উমঁ!
তাৰপিছত এতিয়া কিন্তু মানুহ বিলাকে কিন্তু গছ পুলিৰ ক্ষেত্ৰত ইমান গুৰুত্ব নিদিয়ে গম পাইছানই।
উমঁ উমঁ!
ত সেইটো কাৰণে মই কি কৰিছোঁ- তোমাৰ আমাৰ মানে লগৰ লগৰ ল'ৰা আৰু দেই- মানে আমাৰ চামৰ ল'ৰা খিনিক লৈ মেলি মই কি কৰিছোঁ এনেকে মানে গছ পুলি কিনি আনিছো গম পাইছা নাই।
উম উম।
কিনি আনি মেলি তোমাৰ ধুনীয়াকৈ আমাৰ ৰাস্তাৰ কাষে কাষে, তোমাৰ গাত। খানি খানি মই সকলোৱে মিলি মানে গম পাইছা নাই। পাঁচ। পা অ পাঁচশটা পুলি আমি গছৰ পুলি ৰুইছো।
অহ এইটো এটা বহুত ভাল কাম কৰিছা তোমালোকে।
অহ সেইৱেটো মানে এইটো যদি আমি এক প্ৰকাৰে চাওঁ এইটো কিন্তু সমাজ সেৱাই হ'ব কিন্তু গম পাইছা।
সমাজ সেৱা হব হয় এনেধৰণে আমাৰ সমাজখন উন্নতি হব আচলতে।
উন্নতি হ'ব অহ আকৌ মই আমি কি আৰু এটা কাম কৰিছো কি গম পাইছা নাই। এতিয়া পানীৰ সমস্যাটো কিন্তু বহুত বহুতেই দেখা দিছে গম পাইছানে।
হয় হয় দেখা দিছে।
পৰিষ্কাৰ পানী মানে বহুতৰ ঘৰত নাই সেইকাৰণে কি কৰিছো। আমি ধুনীয়াকে তোমাৰ এনেকে পাইপ ফিটিং কৰি। তোমাৰ এনেকে যিসকলৰ মানে তোমাৰ। পানী -চানী তোমাৰ নাই পানীৰ অসুবিধা আছে মানে সেইসকলক। ঘৰলে মানে তোমাৰ পানী ফিট কৰি দিছো গম পাইছা।
উম।
গতিকে সেইটো পৰা মানে বহুত উপকৃত হৈছে বুলি মই ভাবিছোঁ।
হয় নিশ্চয় হৈছে এইটো আচলতে ভবা কথা নহয়।
হয় হয়। সেইটোৱে মানে এতিয়া ধৰি লোৱা বহুতে মানে এতিয়া কি হয় পানীৰ কাৰণে তোমাৰ। বেমাৰ হয় মানে গম পাইছা নাই বহুতৰ বেমাৰ হয় পানীৰ কাৰণে এতিয়া তোমাৰ। পানীটো বহুত মানুহে লে তেৰা পানী খাই থাকে চাবা চোন, আকৌ ফিল্টাৰ ন
উম।
তাৰপিছত সেইটো কথা মন কৰি মেলি। কি কৰিছোঁ গম পাইছানে তোমাৰ এই আমাৰ সেইকণতে ওচৰতে ফিল্ড এখন আছে মানে। তাত ধুনীয়াকে তোমাৰ ডাঙৰ ফিল্টাৰ এটা বনাই দিছোঁ এতিয়া ধৰি লোৱা। এতিয়া ধৰি লোৱা তোমাৰ যদি। কাবা কাৰোবাৰ যদি পানীৰ প্ৰয়োজন হয় চফা পানীৰ। তেনেহ'লে ধৰি লোৱা সেই তালৈ আহি ফিল্ডৰ ওচৰলে আহি মেলি ধৰি লোৱা তুমি। পানী লৈ যাব পাৰিব আৰু সকলোৱে। অহ সেইটো পদক্ষেপ তেনেকুৱা ধৰণৰ পদক্ষেপ কিছুমান গ্ৰহণ কৰিছোঁ পিছে কেনে কেনেকুৱা হ'ব বাৰু এনেকুৱা এইখিনি।
এ একদম ধুনীয়া কাম কৰিছা হয় আচলতে কি হয়। এনেধৰণৰ কাম বোৰ কৰি গলেহে আমাৰ সমাজখন আচলতে সঠিক ভাৱে উন্নতিৰ দিশ। এ আগবাঢ়িব পাৰিব। আৰু কি হয়। আমি আচলতে সমাজ বুলিয়ে নহয়, আমি যদি কোনোবাৰ মানে ধৰা আমাৰ! গাঁওখনতে হওঁক বা বেলেগ এখন সমাজতে হওঁক! সমাজ বিলাক আচলতে একগোট হৈহে আমাৰ এই গাও অঞ্চল বা! সমাজ বিলাক উন্নতিৰ দিশে আগবাঢ়িব। আমি ধৰা! যিমানটো পাৰোঁ যিমান খিনি আমি যোগ্য। সিমান খিনি আমি কি কৰিব লাগে, যি সকলে সিমান মানে যোগ্য নহয় অযোগ্য লোকসকলৰ আমি সহায় কৰিবলৈ আ! আচলতে চেষ্টা কৰিব লাগে।
চেষ্টা কৰিব লাগে, এতিয়া তোমাৰ মানুহ বিলাকৰ আৰু এটা আমাৰ প্ৰব্লেম এটা আছে, কি গম পাইছানে নাই? এতিয়া মানুহ বিলাকে কি কৰে, তোমাৰ এই সমাজখনে মানে, এই অন্ধবিশ্বাস আৰু কুসংস্কাৰবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়ে গম পাইছা নাই, মানে ধৰি লোৱা অ', এতিয়া কি হয় তোমাৰ ধৰি লোৱা, এজন মানুহক যেনিবা সাপে খুটিলে সাপে খুটা মানুহজনক কিন্তু, সেই মানুহখিনিয়ে সমাজখনে মানে, তোমাৰ মেডিকেললে নিবলে কিন্তু নিদিয়ে কিন্তু, গম পাইছা নাই, মানে মানে মই তোমাৰ ধৰি লোৱা চব চব জেগাৰ কথা কোৱা নাই, কিন্তু আম আমাৰ জেগা অ', এতিয়া আমাৰ জেগাতে গম পাইছানে? তোমাৰ সিহঁতে কি কৰে, বেচ বিশ্বাস কৰে মানে। সেইটো বেচটোটো চাবলৈ গ'লে, অন্ধবিশ্বাস হয় নে নহয়?
অন্ধবিশ্বাস, হয়।
অ', সাপে এজন মানুহক, এজন মানুহক যেতিয়া খুটিছে সাপেটোত তোমাৰ তাত বিষ এৰিছে মানুহজনৰ গাত, হয় নে নহয় শৰীৰততো বিষ এৰিছে, এতিয়া তোমাৰ এটা মন্ত্ৰৰ জৰিয়তে সেই বিষটো কেনেকে নাইকিয়া হৈ যাব হয় নে নহয়?
সেইটো একদম অসম্ভৱ কথা।
সেইটোতো সেইটো এতিয়া অসম্ভৱ কথা, কিন্তু কি হৈছে এতিয়া তোমাৰ আমাৰ সমাজখনে কি কৰিছে, তোমাৰ সেইটোৰ ওপৰত মানে, সেইটো বিশ্বাস কৰিছে। গম পাইছা নাই, সেইটো বুজি পোৱা নাই। সেইটো বুজি নোপোৱা এটা প্ৰধান কাৰণ হৈছে কি গম পাইছা নাই, এতিয়া আমাৰ সমাজখনত প্ৰথম কথা চাবলৈ গ'লে শিক্ষাৰ অভাৱ। গম পাইছা নাই? এতিয়া তোমাৰ বহুত ল'ৰা ছোৱা, বহুত ল'ৰা ছোৱালীক কি হয়, এতিয়া চাবাচোন স্কুললৈ যাবলৈ নিদিয়ে।
নিদিয়ে নিদিয়ে, অ'।
আমাৰ সমাজখনত দেখিছো তোমাৰ, আদিবাসী ল'ৰাৰ কথা কৈছো দেই। আদিবাসী ল'ৰাবিলাক চাবাচোন তোমাৰ, ধৰি লোৱা এনেই ঘূৰি ফুৰিব। ৰাস্তাত ঘূৰি ফুৰিব, মানুহৰ ঘৰত কাম কৰিবলে যাব, গম পাইছানে নাই, চব সৰু সৰু ল'ৰা তোমাৰ ন বছৰীয়া দহ বছৰীয়া ল'ৰা, সিহঁতে আকৌ তামোল গছত উঠি তামোল পাৰিব। সেইটো সিহঁতৰ এতিয়া তোমাৰ সেইটো এতিয়া সেইটো সিহঁতৰ পঢ়া বয়স নে, নে সেই তেনেকৈ লোকৰ ঘৰত কাম কৰি থকা বয়স, বাৰু হয় নে নহয় বাৰু?
হয় হয়, অ'।
গতিকে এতিয়া সেই ক্ষেত্ৰত চাবলৈ গ'লে, আমাৰ সমাজখন কিমান পিছ পৰি আছে, তুমি এটা কথা ভাবাচোন।
হয় বাৰু, হয় হয়।
অ', এতিয়া তোমাৰ সেই এজন মানুহক যেতিয়া সাপে খুটিছে, আমিতো সেই মানুহজনক যিমান সোনকালে হয়, সিমান সোনকালে তোমাৰ মেডিকেললে নিব লাগে, ডক্টৰ